উমম, কি কৰি আছে?
গৰম লাগিছে অকমান বহিছোঁ। তোমাৰ কি খবৰ?
এই, মোৰো সেই একেই খবৰ মানে। এনেই বাৰু ঠিকে আছে, কিন্তু শুব লৈছোঁ। এতিয়া গৰম লাগিছে আকৌ। এচিটো চলাবলও গোটেই ৰাতিও চলাই থ'ব নোৱাৰি। এ, কি ক'ম! বৰ দিগদাৰ হৈছে, এতিয়া লাগিছে।
সেইটোৱে বতৰটো তেনেকুৱা মানে গৰমো লাগে ঠাণ্ডাও লাগে আ আমাৰো মানে দুইটাই আছে বাৰু দেই এ চি আৰু কুলাৰ। কিন্তু মানে ম মই এইয়া কুলাৰটো ল'লে মানে ভৰি ফালেহে লওঁ, মানে কুলাৰটো যদি মই দচ পোন্ধৰ মিনিটো ল লৈ থক কোঁ নহয় এ মানে অ পিছদিনাখন মানে মোৰ ডিঙিৰ খুৰখুৰণি মানে মোৰ অকমান ক্ৰনিক ফেৰেঞ্জাই তেজ এটা আছে। যিটো কাৰণে মানে মোক অকণমান ঠাণ্ডা লাগ লাগিলেই মানে মোৰ তেনেকুৱা হয়। কিন্তু এচিটো দি থলে তেনেকু নহয়, এচিটো দিলে মানে ধৰা গোটেই ৰাতি যদি দি থওঁ তেতিয়াটো হ'বই। ঠাণ্ডা লাগি কিন্তু মানে ধৰ এচি তই যেনেকে ধৰা ৰুমটো ঠাণ্ডা কৰি ৰাখিলে ন আ কিন্তু সে কুলাৰ টো মানে মই যদি লৈ থাকোঁ ডাইৰেক্ট মোৰ মানে সেইটো প্ৰব্লেম হয়
অ এতিয়া বুজিছো ৰ'ব এনেকুৱা হয় চাগে মানে কি হয় কুলাৰত ত আমি নিজে পানী ভৰাও ন কুলাৰত সেই ঠাণ্ডা যিটো আমি এতিয়া ধৰক। আমি ধৰক সাগৰৰ ওচৰত গলে যেনেকুৱা এটা ঠাণ্ডা বতাহ এটা মা বা ধৰক ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত গ'লে ঠাণ্ডা বতাহ এটা যিটো মাৰে এই কুলাৰটো তেনেকা নিচিনা ব্যৱস্থা। হয় হয় চাগে মই তেনেকুৱা বুলি ভাবো আৰু আপানাৰ এচিটো অ আপোনাৰ চাগে এনেকুৱা হয় মানে বতাহটো যিটো আমাৰ হিউমিডিটি সেইটো চাগে ন বহুত ড্ৰাই কৰি দিয়ে বস্তুতটো বতাহটো ড্ৰাই কৰি দিয়াৰ কাৰণে চাগে সেই গোটেই আৱদ্ধ থকা ৰুমটোত। ধুনীয়াকে এটা। টেম্পেৰেচাৰত মেইনটেইন হৈ থাকে।
উম তাকে সেইটোৱে সেইটোৱে সেই সেইটোৱেই হ'ব মানে মই যিটো অনুভৱ কৰিছোঁ। এ তেনেকুৱাই লাগিছে মোৰ।
ধুনীয়া বতাহ এতেটা আহি থাকে ন হেৰিত কুবাৰটো দি একদম
কুলাৰ টো মানে লৈয়ও আৰাম লাগে। একদম ঘুম ঘুম ঘুমকৈ ঠাণ্ডা পতা আৰু তোমাৰ মানে সেনেকুৱা হয় কেতিয়াবা মানে ফ্ৰিজত প্ৰথম অৱাস্থাত এ চি এ এ চি নাথাকোঁতে মানে। তেতিয়া হেৰি কৰিছিলোঁ তোমাৰ এই ফ্ৰীজৰ পৰা যে মানে বৰফবিলাক উলিয়াও
অ অ
এটা চাইডে মানে বৰফ ভৰাব পৰাও বিবস্থা আছে। কুলাৰ ত তেনেকুৱা বৰফৰ টুকুৰা অ বৰফৰ টুকুৰা বিলাক দি থওঁ নহ মানে তোমাৰো কি বা আৰু কিন্তু পিছ সেদিনাখনৰ ডিঙিৰ অৱস্থাত আকৌ পিছদিনাখনৰ পৰা আকৌ ওলায় বন্ধ আৰু
বুজিছো বুজিছো এই একদম মলয়া বতাহ দিয়ে। এতিয়া আৰু কুলাৰটোৱে। কিন্তু এচিতে‌ মানে। টম্পাৰেচাৰটো মেইনটেইন ৰাখে আৰু মানে আমি সেইটো ম টেইন ৰাখিব পাৰোঁ আৰু টেম্পৰেচাৰটো নিজৰ ম উম হওক দিয়ক আপোনালোকৰ দুইোটাই আছে মানে ন
অ পিছত মানে এচি টো ললো সি কুলাৰ টো তেনেকুৱা অসুবিধা পাওঁ কাৰণে পইছাটো লৈ ল'ব বেছি সেইটো ল'লেও সেই একেই আৰু মানে ধৰা
উম উম উম উম এ এই কুলাৰটোতো এনেকুৱা নহয় জানো এই অ অকল ধৰক এটা কুলাৰটো ললে গোটেই আপোনাক সিকি চিকি খোলাই ৰাখিব লাগে তেনেকুৱা হয় ন বস্তুটো
অঁ এনেকুৱা নহয় কুলাৰটো ল'লে যে খিৰিকি চিৰিকি খুলি ৰাখিব পাৰা তুমি আৱদ্ধ ৰুমতো কুলাৰ ল'ব পাৰা তেনেকুৱা একো কথা নাই কিন্তু মানে সেই কুলাৰৰ বতাহটো মানে ফেনখন সৰু সৰুকৈ চলে নহয় তোমাৰ এটা দিশতে চলে ন মানে তাত মুভ মুভমেণ্টো কৰিব পাৰি কিন্তু এচিটো যেনেকে ধ ওপৰত থাকে তললৈ হাৱাতটো আহে কিন্তু কুলাৰটোতো ধৰক তততেই থাকে এয়া ফেনখন তুমি উ মানে অ মানে ফেনৰ যিখন পৰদা থাকে তুমি ওপৰতল কৰিব পাৰা কিন্তু হ'লেও মানে বতাহ টো একদম চিধা গাঁত তে লাগে। সেইকাৰণে বুকত বহি যায় নহয় ঠাণ্ডাটো। সেই ঠাণ্ডাটো বহি গ'লে, তোমাৰ মানে মোৰ বুলিয়ে নহ ভাল মানুহৰো মানে বহি যাব। নাই সেইটো কাৰণে মানে আগতে কোলাৰটো ললে মই ভৰি ফালেই লৈ শুওঁ, লাগিলে গাটো ঘামিয়েই থাকোঁ। কিন্তু সেই ভৰিখনো ঠাণ্ডা লাগে সেই নহয় কেতিয়াবা ভৰিৰ মানে পিঠটো যে উজাই আহে নহয়, হয়নে? কেতিয়াবা তোমাৰ পিতটো শুই থাকিব, শুই থকা ঘপকৈ ঠাণ্ডা লাগি পিত তো যাই আহে যে
হয়-হয় উম-উম-উম-উম সেইটো ব বৰ বিষাই দে, তেনেকুৱা
অ পিছদিনাখন খোজ কাঢ়িব নোৱাৰি নহয় একে খোজটো দিলেই বিষাই, উম, মানে সেয়ে কি কবা সুবিধা এফালে অসুবিধা হাজাৰটা
হুমহু সেইটো হয়, কিন্তু সেই আমাৰ আকৌ কি ব্যৱস্থা কৰা যায় জানে? আমাৰ মানে এচিট টো কেতিয়াবা গৰম এনেকোৱা পৰে যে অকল এচি টো দিও মানে কামত নাহে, তেনেকোৱা হৈ যায় এটা পইন্টলৈ অকল এচি টো চলাই পেলাই থৈ দিয়া যায় আৰু অকমান সময়, আৰু মিহি কে এই ষ্টেণ্ড ফেন খন যে আছে সেইখন অকন চলাই দিয়া যায় তেতিয়া সেই বতাহটো, সেই কুলাৰৰ নিচিনা বতাহটো দিয়ে মানে তেতিয়া কোলাৰৰ নিচিনা বতাহতটো দিয়া মইয়ো সে আপোনাৰ নিচিনা ভৰি পিনে মানে ভৰি শিতানত নহয়, এই মাজত আৰু ধৰক, অকমান আঁঠু আৰু হেৰিৰ মাজত অকমান তললে আৰু, তেনেকোৱা মানত পৰি থাকিলেও মানে ডাইৰেক্ট মুখত নপৰিলেও অকণমান টো চাইডে পৰি থাকিলেও ভাল লাগি থাকে আৰু মানে, গৰম বহুত খিনি কমি যায় আৰু। উম-উম
অ মই সেই এতিয়া এচি দিলে এচি টো মানে বতাহ এচি অ মই এতিয়া এচি ললে মানে এচি টো বতাহ টো তললে নিদিওঁ ওপৰতে ৰাখ শিবটো তাৰমানে ওপৰফালে ৰুমটো ঠাণ্ডা কৰি আহিলে ঘ ৰুমটোও ঠাণ্ডা হৈ যাব যে
হয় চাটখন ঠাণ্ডা হলে
তৎক্ষণাত ফাল ওপৰেৰ মোকে দি থওঁ থওঁ আৰু প্ৰথমতে ৰুমটো ঠাণ্ডা কৰি লওঁ আৰু ধুই শোৱাৰ আগত আধা ঘণ্টামান চলাই থওঁ ৰুমটো ঠাণ্ডা হৈ যায় যে তাৰপিছত সেই ওপৰলৈ অকণমান দি থও আও শেষজাতিঅ অকে কৰি দিওঁ
উম উম উম উম তাকে ইমান গৰম আৰু হুমহু উপায়ো নাই কি তাকে ভাবিছো আমাৰ মানে কুলাৰ নাই আমাৰ এচি আছে বাৰু এতিয়া কুলাৰটো আৰুও এটা নিজৰ এটা জেগা গা লাগিল
অ আৰু কুলাৰটো ৰখা নহয় তোমাৰ মানে যেতিয়া তুমি ধৰা আটা কথা হয় কুলাৰটোত তুমি এ চাফা চাফা কৰি ৰাখিব লাগে কুলাৰটো ধৰা তুমি গৰম দিন কেইটান ব্যৱহাৰ কৰিলা নহয় কিন্তু ধৰা কুলাৰ ব্যৱহাৰৰ দিন গ'ল আৰু ঠাণ্ডা আহিছে
গ'ল আৰু উম উম
তাত যদি তোমাৰ কিবা কাৰণত পানী ক্ষমা হৈ আছে তুমি সেইখিনি উলিয়াব লাগিল সেইখিনি তুমি কুলাৰটো টানি টানি নিয়া পিছ ফালে বাথৰুমত কুলাৰ টো মানে টো এজনে ধৰি তুমি নোমোৱা পেলোৱা পানীখিনি পেলাই সেই ফেনবিলাক খুলি খুলি ধুলি সোমাই থাকে সেইবিলাক চফা কৰা ৰ'দত দিয়া তাৰপিছত আকৌ সামৰিয়ে সুটৰি বান্ধি দিয়া ধোৱা এই ইমান বিলাক কৰাত কে কুলাৰ টো মই সেই যোৱা বছৰে বান্ধি বুন্ধি সামৰি থৈ দিছোঁ আৰু নলিয়াও বো থাক
অ হ'ল যাহ মই ভাবাতকে বেছিহে কাম আৰু কৰো মই যিটো ভাবিছিলো কষ্ট হব বুলি সেই
উ তাতকে মই যিটো দেখিছোঁ এচিয়ে এচিটোয়ে ভাল তুমি মানে ধৰা ব্যৱহাৰ কৰা সময়খিনিত ল'লে বাকীখিনি খিনি সময়ত পেলোৱা থৈ দিয়া সেইটয়ে আৰু ধৰা ফেনখন মাজতে নিজেও চাফা কৰিব পাৰি নহয় যিটো খুলি পেলাই ওপৰৰ হেৰিখন নেটখন নিজেও কেতিয়াবা খুলি চাফা কৰিব পাৰা অঁ আহি চাফা কৰি দহি কিন্তু কুলাৰটোত মানে তোমাৰ পানীটো জমা হৈ থাকে ছিলে তাক তোমাৰ মহে কণী পাৰিব বা অন্য বস্তু সোমাবহি সেইটো লেতেৰা হয় পিছৰ বাৰলৈ তুমি নবহা কৰিবই নোৱাৰা
উম উম উম বুজিছো কিন্তু সেই আগতে সেই কুলাৰ এচিত তুতকে মানে কুলাৰতোৱে বেছিকে চলিছিলে
উম উম চলিছিলে কিন্তু এচি বিলাকৰ এতিয়া মানে দাম বিলাক মানে অলপ কম হৈ গ'ল আগৰ দিনৰ তুলনাতকে গতিকে মানে সকলো ধৰণৰ মানে সকলো শ্ৰেণীৰ মানুহে লওঁ বুলিলে ল'ব পাৰে
অ পাৰে পাৰে সেইটোয়ে মানে আগতে সেই কুলাৰটো বেছি ইজি আছিল লে
উম আৰু তোমাৰ হেৰি আছে যে আজিকালি অনলাইন প্লেটফৰ্ম বিলাকত তোমাৰ হেৰি হৈ গ'ল ন আহ মানে সহজলভ্য হৈ গৈছে আৰু ই এম আই চিষ্ট কিছুমানত আছে গতিকে মানুহে লওঁ বুলিলে আৰামত লব
আৰামত লব পাৰে তাকে সেই সেইমতে ডিমাণ্ড বাঢ়ি গৈছে ন
অ যিমান বাঢ়িছে আৰু বতৰটো যি গৰম পৰিছে তোমাৰ এচি নহলে মই যি দেখিছোঁ ভৱিষ্যত প্ৰজন্ম মানে এ চি গাত লগাই লৈ যাব লাগিব
অ অ সেইটো হয় কিন্তু দেই আৰু আহি আছে ন নেক্সট যিটো আমাৰ জেনেৰেশ্যন সেইটোতো
আগৰ আগত এটা এডভাৰটাইজ দেখিছিলানে আগতে যে কিবা গৰম দিন আহিলেই কিবা আহে দি দিয়ে নহয় আ পাৱোদাৰৰ যে এটা অদ্ভাৰতাইছ দিয়ে এচিটো যে লগত কোলাৰ এটা লগত লৈ লৈ থাকে মই যি দেখিছোঁ সেই তেনেকুৱাই কি হ'ব আমাৰ
তেনেকুৱাই হ'ব সচ চা তেনেকুৱা হ'ব সেই আগতে সেইটো পাউদাৰ এভাৰটাইছ
এতিয়া সঁচা হবলে গৈ আছে অ পাউদাৰৰ কিবা নাইছে ধাৰ্মিকল কিবা এটা আছিল আৰু গোল গোল অ বৰফৰ টুকুৰা কেইটা লৈ
অ অ অ এ নাই পিছলেও সেই যিটো গো টিত গৈ আছে ন এই পিছলে তেনেকুৱা এ হ'ব নিচিনা লাগিছে এই এনেকুৱা বা আও পাকঘৰত সোমাব নোৱাৰি পাকঘৰত ঐ এতিয়া মই ভাবি আছ ছো এচি এ লও নে কুলৰে লও
পাকঘৰত মোৰ মতেদি এ চি কুলাৰটো লৈ লাভ নাই কাৰণ তাৰ যিটো ধূলি ধোঁৱাটো আহে ধোঁৱাটোৱে মানে হেৰিত কৰিব মানে সোনকালে লেতেৰা কৰিব আৰু তেল, তেল চিকুট টি, হ'ব তাতকে তুমি এটা ব্যৱহাৰ কৰিব পাৰা আমিও ধৰা ঘৰত আছে আমাৰ পাকঘৰতো এই যে, ৱাৰ্ল্ড ফ্ৰেণ্ড যে, সৰু, সৰু ৱাল ফেন মানে লগাইছোঁ। অ', একচছ নহয়, ৱাল ফেনেই। এডজাষ্ট ফোনটোতো তোমাৰ চিমনিটো আছেই, এডজাষ্ট ফেন নালাগে ৱাল ফে-তেনেকুৱা ৱালত ফেন থাকে ৱালফেন লগাইছোঁ আ, মানে ধৰা ৰান্ধা সময়কণত লগাই নলওঁ, কিন্তু মানে তোমাৰ ধোঁৱাতো সেইফালে টানি আনে যে এই‌ কাটা বাচ ধা সময়খিনি বা বাচন চাচন ধোৱা সময় খিনিত সেইটো লগাই থওঁ, সেইখন লগাই থওঁ কিন্তু সেই যেতিয়া গেছ চলে সেইটো বা ঢাকন দিয়া সময়ত লগাই থওঁ, কিন্তু গেছটো অন কৰি মানে এই চব্জি লৰোৱা সময়খিনিত নিদিওঁ। মানে সি ধোৱাখিনি, ধূলি সে টানিকে সে মানে আমাৰ তেলটো টানি লৈ আহে যে। ফেন সিখন পুতুককে লেতেৰা হয় তেনেকে এই উ মানে গৰম গৰম দিন টো যোৱাৰ পিছত আকৌ মানে এখন থা খুলিব পাৰি ন। ধুনীয়াকে ধুই পখালি মুচ- ঠিক আছে থৈ দিয়া যায় আকৌ মানে লগাই থৈ দিওঁ আৰু তেনেক- কে ব্যৱহাৰ নহয়। আকৌ গৰম দিন নাহিলে এবাৰ, অ সেইটো কিন্তু মানে তোমাৰ আ সুবিধাজনক আৰু চাফাও কৰি থাকিব ধুনীয়াক এ কৰিব পাৰি এ ফিক্স হৈ থাক সনেহয় ৱালত খালি টানি খুলি দিব লাগে ডালৰ পৰা আৰু সৰু চাইজৰো বাইক তটো গতিকে তুমি মানে নিজেই কৰিব পাৰা আৰু বেলেগলৈ বাট চাব নালাগে
উম উম উম তাকেতো তেনেকুৱাইে কৰিব লাগিব ৰব এতিয়া আপুনি কলে নহয় মই এতিয়াই ছা অনলাইনতে
অ অনলাইনে চাব পাৰা দোকানতো চাব পাৰা উম চাবাচোন বাৰু জনাবা কি পোৱা অ কিবা যদি
ভ বুদ্ধি দিলে অ অ অ অ ঠিকে আছে ভাল বুদ্ধি দিলে দিয়ক মই চাই আহোংগে দিয়া ঠিক আছে ৰাখিছো